শুনা পাইছেনে আপুনি।
হেল্লৌ!
অঁ আপুনি শুনা পাইছেনে!
উমঁ পাইছোঁ পাইছোঁ।
অঁ অঁ আপোনাৰ নাম্বাৰটো মই এইমাত্ৰ ল'ৰা এজনে দিছিল।
আচ্ছা।
সেইটোৰ কাৰণে ফোন কৰিলোঁ।
অঁ অঁ অঁ। অঁ ভালে আছে?
অঁ ভালে আছোঁ।
উমঁ!
আপোনাৰ
ভালে ভালে ভালে আহ কি কৰি আছে এতিয়া?
মই বৰ্তমান এনেই বহি আছো এই কাজতে এতিয়া কল অলপমান কৰোঁ বুলি কৰিলোঁ।
আচ্ছা আচ্ছা ঠিকে ঠিকে। উমঁ এম এ কৰি আছে ন।
হয়ঁ!
কৰ পৰা কৰিছা?
কি কলে এম এ কৰি আছ নাই কলো মই এনে বহি আছোঁ। অহোহহ হুহহ
এতিয়া সময় হলো এনে এম এ পঢ়ি আছে হেহে
অঁ হয়ঁ নেকি নাই মই।
হা!
বিকমটো কৰিলোঁ তাৰপিছত কৰা নাই বাৰু এম এ মাষ্টাৰ ডিগ্ৰী কৰা নাই অঁ।
আচ্ছা আচ্ছা মইয়ো বিকমে পঢ়িছিলো বাৰু।
হয়ঁ নেকি?
উমঁ ক'ৰ পৰা কৈৰিছিলা?
মই ধেমাজি।
ধেমাজি আচ্ছা তুমি ধেমাজিৰ হয় ন।
হয়।
উম।
আপুনি?
অঁ' মই হেৰি হয় শিৱসাগৰৰ হয়।
অ শিৱসাগৰ হয় নেকি। নগাঁওৰ বুলি কৈহে নাম্বাৰটো দিলে আকৌ।
নগাঁওৰ বুলি কৈছিলে নেকি।
নগাঁও বুলিহে কৈছিলে সঁচাটো কওকচোন।
ইমান দূৰৰো নহয় মই অলপ ওচৰৰে।
হে হে হে।
আহ আপোনালোকৰ তালৈ এতিয়া ইমান দূৰো নহয় বাৰু আমাৰ তালৈ আমাৰ ইয়াৰ পৰা ন। মানে মই শিৱসাগৰৰো নহয়গে মই আপোনাৰ ডিম'ৰ যে ডিম। শুনিছা নে নাই বাৰু অ মই ডিমোৰ হয় উম। আপোনাৰ ডিব্ৰুগড়ৰ পৰা প্ৰায় আ এঘণ্টামান লাগি চাগে আৰু ডিমৌ লৈকে।
উম উম।
উম তাৰ পিছত আপোনাৰ আপোনালোকৰ এইফালে যাব পাৰি আৰু।
উম নিশ্চয় আহিব পাৰে।
উম তাকে তাকে আপুনি ডিব্ৰুগড় আহিছে।
অঁ' এবছৰ আগতে গৈছো।
এবছৰত আগতে আহিছিলে মানে দলং বনোৱাৰ পিছত ন।
অঁ' দলং বনোৱাৰ পিছত বহুত বাৰ অহা যোৱা কৰিছো কিন্তু এবছৰৰ আগতো তেনে কে মেডিকেলতে যোৱা হৈছিল বাৰু। ফুৰিব যোৱা নাই পিছে অঁ' অঁ মেডিকেলৰ কাৰণে গৈছিলোঁ।
অঁ'
ফুৰিব যোৱা হোৱা নাই। এবছৰ মানে হ'লে এনেকেতো বাৰু ফুৰায়ে নাই ডিব্ৰুগড়খন। সিমানখিনি মই নাজানো বাৰু।
অঁ অকনমান নাজানে ন আহিব ফুৰিবলৈ কেতিয়াবা ডিব্ৰুগড়ত বহুত আছে চাবলে।
অঁ' যাম বাৰু।
অঁ'অঁ'
এনে বৰ্তমান কি কৰি আছে?
অ মই এতিয়া বি কম কৰি পেলাই হেৰি কৰি আছো মই আই টি আই কৰি আছোঁ। মাষ্টাৰছো কৰি আছো ইফালে। অ ডিব্ৰুগড়তে কৰি আছোঁ ইউনিভাৰ্চিটিত ডিচষ্টেঞ্চত কৰিছোঁ হয়।
অঁ' আচ্ছা।
ভালেই আছে দিয়ক।
অঁ' এতিয়াই এম কম কৰিল তাৰপিছত অ কি বি কম কৰিলি ন।
অহ।
অঁ'
অঁ মই এনেই বি কমটো কৰি মেলি তাৰপিছত কচিং চচিং লৈ বেংকতে কাম কৰি আছোঁ আৰু।
ক'ত কৰি আছে
বেংকত কৰি থ কৰি আছো আৰু
বেংকত কৰি আছে ন অ ক্ৰচিং মানে কিয়ৰ আপুনি কিয় বেংকত কৰি আছে
মই এতিয়া এছ বি আই আণ্ডাৰতে কৰি আছো
এছ বি এনৰ মানে আপোনাৰ পাৰ্মেণেনত হ'ল নেকি।
পাৰমানেণ্ট হোৱা নাই বাৰু কৰি আছো আৰু হলেও
হৈ আছে তেয়া মানে শাখা ব্ৰাঞ্চত কৰিছো ন অঁ ব্ৰাঞ্চত আমাৰ ওচৰত আছে বা এজনী তেওঁ কৰি আছিল তেওঁ ওচৰতে আমাৰ ব্ৰাঞ্চ এটা আছে তেনেকে ভালেই কৰিব পাৰি তেতিয়া এক্সিৰিয়েঞ্চটো হৈ যায় এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিবতো চাগে তেওঁ
দিব চাগে সময়ত
বাকী ক্ৰচ কৰিছিলে নেকি কিবা এক্সট্ৰা
এক্সট্ৰা অ কৰিছিলোঁ আগতে
কৈছিলা ন অ অঁ ঠিকেই ঠিকেই
বাকী আৰু আপোনালোকৰ এইফালে পানী হৈছে নিে ধেমাজি লখিমপুৰৰ পৰা পানী বোলে
অঁ পানী হোৱাটো হৈছিলে অলপ আগতো বহুত হৈছিল ন পাহাৰৰ পানী আহি এতিয়া অলপ কমিলে আৰু অঁ সেইটো হ'লে ধেমাজিত নহয়গৈ কাৰণ এই লখিমপুৰ লখিমপুৰত অঁ লখিমপুৰতে আহেগৈ নো লখিমপুৰ আৰু নাৰায়ণপুৰ আৰু কিবা এইটো কি বুলি কয় গুণাসুতি সেইবিলাকত হৈ গৈ চাগে ভাৰিকটো অ সেইটো যদি এন এছ পি চি ডেম বুলি ডেমটো ন
অঁ এন এফ ষ্টিডিয়ামটো এতিয়া আকৌ খুলি দিছে বুলি কৈছে নহয়
খুলি দিছে বুলি কৈছে অ
হাই এলাৰ্ট দিছে সেইডোখৰ জেগাত বোলে ধেমাজি লখিমপুৰ
পানী হ'লে সেইটোৱে বেয়া লাগে আৰু
অ তাতো চাগে বহুত দিগদাৰ হয় ন এতিয়া সাপ চাববোৰ এৰি দিছে বোলে গোটেইখন হয় নেকি
হয় নেকি মই সিমান টো নিউজটো মানে কমপ্লিট নচালো মই
নাই আপোনালোকৰ ইফালে ইমান নহয় নেকি পানী
পানীতো হয় পিছে সেই পাহাৰত যে তেতিয়া মানে হৈছিলে কিবা সিদিনাখন এই কিবাৰ পৰা আহি পেলাই কি বুলি কয় এইটো হৈছিলে নহয় সিদিনাখন কি বুলি কয় শদিয়া যে এই জোনাইয়ৰ ফালে সেইটো সেইটো চাইডত হ'লে মানে হয় আমাৰটো মানে ব্ৰহ্মপুত্ৰ হ'লে পিছে সিমান কি নহয়গৈ এই চবণ চিৰিদি আহিলেও মানে ধেমাজিলৈ যায় আৰু সেই কিবা এন এছ পি চিত হ'লেও মানে লখিমপুৰে যায় এনেকৈ হৈ যায়গৈ আৰু
আচ্ছা মানে গুচি যায়গৈ আৰু মানে বহুত বাঢ়ি নাযায় মানে মানে ন অ বাহিনী গলেতো ভালেই নহ'লে
হ'লেও আমাৰ তাত ইমান নহয় আগতে অলপ হৈছিল বাৰু
আচ্ছা আচ্ছা এইবাৰতো ইয়াৰ আগৰবাৰ গোটেই ৰাস্তা চাস্তা পানী হৈ গৈছিলে দেখাইছিলে মানে নিউজত মইতো।
অ সেইটোতো হৈছিলে বাৰু কিন্তু গাঁও বিলাকো ডুবিছেতো আ অলপ। জোনাই ফালে আপুনি চাইছে চাগে। নাই আমাৰ ফালে হোৱা নাই মই বৰ্তমান তেতিয়া ধেমাজিতে আছো বাৰু কিন্তু হোৱা নাই। এনেই বৰষুণৰ পানী এনেই হৈছে।
অঁ আপোনালোকৰ পাহাৰৰ ওপৰতে চাগে ন ঘৰটো।
নহয় নহয় হেহ পাহাৰত নহয় অহ। পাহাৰৰ ভৈয়ামত বুলি ক'ব লাগিব।
ভৈয়ামৰ মানে আপুনি পাহাৰৰ নহয় ন আচ্ছা আচ্ছা। হা ঠিকেই ঠিকেই। আহ পাহাৰত এনেকে ভাল লাগে চাগে ন পাহাৰ ওপৰেলে এনেকে ওচৰতে আছে নে পাহাৰতো আকমান নে দূৰত আছে।
পাহাৰটো দূৰত আছে ধেমাজিৰ পৰাতো এলেখাবাদিলৈ দূৰেই আছে ন।
আহ হা।
ধেমাজিৰ পৰাতো লেখাবালি লেখাবালিতে পাহাৰ আছেগে। তালৈতো দূৰ আছে ন অলপ।
অ অ আচ্ছা আচ্ছা মই সেনেকে মাজুলী যাম বুলি ভাবিছোঁ। এইবাৰ চামাৰ ভেকেশনত মাজুলী। এনেকে যে আমাৰ যোৱা হয় নাই মানে মাজুলী।
অ মইয়ো। আছো যেতিয়া এতিয়ালৈকে ইমান মোৰ ফুৰা হোৱা নাই মাজুলীত মই এবাৰো যোৱা নাই পিছে।
মাজুলি নাই যোৱা এতিয়ালৈকে।
আজিলৈকে যোৱা নাই হৈ ও আপুনি গৈছে নেকি। মই মানে ফুৰাটো বহুত কম কৰিছো নহয় মই নাযাওৱে মানে সিমান।
এইটো নোহোৱা নহয় মানে। উম দেউতাহত ঘৰৰ দেউতাহত যাম বুলি কোৱা কাৰণে মই গৈছো এনেতো মোৰো ইমান যোৱা নহয় বাৰু।
হয় হয়।
পায় আৰু। আহ মাজুলীত ভাল লাগে অ ভাল লাগে বুলি আপোনাক সুধি নো কি কৰিম এতিয়া নাই যোৱা চাগে ন।
নাই যোৱা নাই যোৱা।
ওচৰৰ আ দাদা এজনমান গৈছিলে মানে তো এতিয়া আপুনি তেনেকৈ। পানী হৈছে নেকি যদি পানী হৈছেটো ডাবল দিগদাৰ হ'ব চাগে সেইকাৰণে যোৱা নাই। এতিয়া সেইফালে পুৰা ডেম খুলি দিছে বুলি কৈছোং।
অঁ এতিয়া নাযাব বাৰু অলপমান ৰখি দিয়ক।
উম হুম আপোনালোকৰ তাৰ পৰা কিমান দূৰ হয় তালৈকে।
বহুতেই দূৰ হয়গে আৰু। ক'ব গ'লে সেনেকে আৰু হুম তাৰ পৰা যোৰহাট। হৈ আহিলে তোৰ ওচৰে হৈ যাবগে।
হোম।
তাৰ পিছত ইয়াৰ পৰা গ'লে এনেকুৱাই হ'ব আৰু কিমান দূৰ ইমান সঠিক নাজানো আৰু। তথাপিও মানে দূৰে আছে আৰু। লাগিব চাগে অ' ৰাতিপুৱা গ'লে চাগে বাৰ এটামানতে পাবগৈ চাগে।
ৰাতিপুৱা যদি ৰাতি বাৰটামান পাই যাব ন' আচ্ছা আচ্ছা আমাব ইয়াৰ পৰা বহুত দূৰ নহয়তো আমাৰ। পুৱা যদি আমি একদম হেৰিকে চাই মোৰ প্ৰায় তিনি চাৰি ঘণ্টাৰ ভিতৰত আমি পাই।
যোৱা নাই যে বিশেষ সেইটোৰ কাৰণে বিশেষ ক'ব পৰা নাই মানে।
মানে আমাৰ আমি এনেকে। প্লেনিং এটা বানাইছিলো মানে আপোনালোকৰ সেইফালেদি এনেকে মাজুলী হৈ পেলাই মাজুলী ফুৰি মেলি আমি ডাইৰেক্ট গুৱাহাটী যাম বুলি ভাবছিলোঁ।
অঁহ
কৰি কিন্তু মানে হেৰি হ'ল আকৌ এতিয়া সেইটো কাৰণে যোৱা নাই কিন্তু আমাৰ ইয়াৰ পৰা আপোনাৰ মাজুলীলৈকে বহুত বেছি দূৰ নহয়, আমি চাইছো আমাৰ এইফালে আমাৰ বগীবিলখন পাৰ হৈ পেলাই, ওচৰেদি আপোনাৰ তলেদি ৰাস্তা এটা আছে। মথাৰি তলেদি যায় বুলি কৈছে। আঁ তো তাৰ সেইফালেদি গ'লে বোলে মানে প্ৰায় ধৰক আপোনাৰ অঁ, কিমান লাগিব দুই তিনি ঘণ্টাৰ ভিতৰত পাই যামগৈ।
অ উম।
তো ওচৰে হয়, তো আপোনালোকতকে চোন মই ওচৰতে আছোঁ ন' মাজুলী।
হয়, তথাপিও মানে নগ'লে ইমান সঠিকভাৱে ক'ব নোৱাৰি নহয়, তেনেকুৱা নিচিনা অঁ তেনেকুৱা নিচিনা হৈ গৈছে আৰু। গ'লে তুমিয়ে কৈ দিবা কিয় অ' চৰি আপুনি বুলিয়েই কৈছো আৰু। আপুনি আৰু তুমি মানে হ'বগৈ চাগে, আমাৰ একে বয়সৰে হ'ব চাগে।
তাকেইতো তুমি মোৰ বেছিকে তুমিয়ে ওলাই এতিয়া আপুনি কোৱা কাৰণে আপুনি বুলি মই আপুনি বুলি কৈছো নহ'লে তুমিয়ে ক'লো হেঁতেন। তুমিতো মানে, সেইকাৰণে সেইকাৰণে আও। উম, এতিয়া পঢ়াতো চাগে আপুনি ডাঙৰ হ'ব চাগে ন।
ডাঙৰ হ'ব জানো।
উম হ'ব চাগে ন'। অঁ' নহ'ব চাগে নি? অঁ' তে সময়ে হ'ব চাগে।
উম, সমনীয়া হ'ব চাগে মোৰ মতে উম।
উম।
হওঁক দিয়া আৰু যি হ'লেও।
হে হে।
সমনীয়া বা ডাঙৰ হয় লগৰটো লগৰে হ'ব পাৰে ন। যিমান সৰু ডাঙৰ হ'লেও অঁ'।
প্ৰেন ফেনে আৰু বয়সে কি ৰাখে ন'।
উম।
উম, সেইটোৱে।
যদিওবা যদিওবা আপুনিয়ে ডাঙৰ হয় মই কি লগৰ বুলিয়ে মানিম আৰু।
অঁ, সেইটোৱে উম। সেইটো হয়, লগৰ তেনেকে অঁ।
ভাত খাই কিবা কিবি খালে ৰাতিপুৱা? হেল্ল, নাই বৰ্তমান কি কৰি আছে? অঁ। উম শুনিছোঁ শুনিছোঁ, বৰ্তমান কি কৰি আছে, বৰ্তমান কি কৰি আছে বোলো?
বৰ্তমান এনেই আছিলো মই এতিয়া, এই একজাম আছিলো তোমাৰ মানে আপোনাৰ ষোল্ল তাৰিখে। এনে অকণমান চাই আছিলো আৰু, কিতাপত কিবা কিবি। অঁ, এনেকেই, এ নাই নাই নাই। মই এতিয়া খাই মেলি উঠি আহিছোহে, আহি এনেই অলপ ধৰিলোঁ চাওঁ, চাবলওঁতে দেখিছোঁ ফোন এটা আহিছে চুন বোলো।
লগৰজন নাম্বাৰ দিয়াজন মানুহজন জানেনে জানে নাই জানো? নগাঁৱৰ ল'ৰা হয় মানে।
এনেই হেৰি এটা মানে গেছ এটা কৰিছো। হ'ব লাগে আপোনালোকৰ সেইফালৰে মানে হয় মোৰ হিচাপত।
অ' হয় যে হয় যে লগৰ মানে ডাঙৰে হয় কিন্তু লগৰ বুলিয়ে কওঁ মই।
আচ্ছা মানে সেনেকে ভাবিছে আৰু এতিয়া যেনেকে ভাবিছে আমি যেনেকে পাতিছিলোঁ।
মানে ডাঙৰ দুই তিনি বছৰ মানে ডাঙৰ।
অ' আপোনালোকৰ সেইফালৰ নে কি নে কি কি হয় মানে।
অ', অ', আমাৰ ধেমাজিৰে হয়।
আচ্ছা আচ্ছা অ', অ', ঠিকেই ঠিকেই, অ' ঠিক আছে তেতিয়া হ'লে ন'।
উম, উম, অঁ' হ'ব, অঁ' হ'ব, অঁ'।
উম।